এনেই আছো ৰবা।
অঁ মই ভাৱোঁ অঁ খবৰ কেনেকা আছে?
খবৰ ভালে দিয়া। তোমাৰ?
নহলে ঠিক আছে পিছে, ভাত খালা?
ভাত খালো। তুমি খালা নে?
অ মানে ভাত খোৱা নাই বনাই ৰাখিছো মানে খোৱা হোৱা নাই খাম।
হয় হয় হয়।
ঘৰত অঁ কেনেকা আজি কৰত বাৰ ঘূৰিব যাব নেকি?
হাঁ? কোৱাচো কোৱা বুজি পোৱা নাই?
মই কৈছোঁ আজি ক'বাত যেনেকা ৰবিবাৰ আজি ক'ব বাহিৰত ঘূবৰিব যাব নেকি আজি আজিৰ দিনত?
আজি যাওঁ বুলি ভাবিছো গধূলিকৈ যাওঁ নেকি, এতিয়া মানে বৰষুণে দি আছে। দিলে দিলে এতিয়া যাব নোৱাৰিম গধলিকৈ যাওঁ বুলি ভাবিছো।
অহ ।
হয়।
যাম ভাবিছো অ তোমাৰ যাম ভাবিছোঁ। বৰষুণ দি আছে না তাৰ বৰষুণ অলপমান বৰষুণ দি আছে যে, চাই মানে অলপমান বৰষুণ নোঁ অঁ অলপমান কম দিলেটোত যাম যাম ভাবিছো আৰু, নিদিলে তো মানে বৰষণ দি থাকিলেতো যোৱা নহয়, কাম বোৰ নহব ন সেইটো মানে।
হয় হয় হয় হয় তুমি ঠিকেই কৈছা। বৰষুণ দিলে যোৱা নহয় কাৰণ আমাৰ ধৰি লোৱা বৰষুণ দিলে বিভিন্ন ধৰণৰ সন্মুখীন হ বাধাৰ সন্মুখীন হ'ব লাগে।
মানে। অৰ অহ অৰ খ তোমাৰ কি মানে এ ঘৰ ঘৰৰ মানুহবিলাক চব ঠিক আছে?
অ ঘৰৰ মানুহ ভালে আছে দিয়া।
অ অ মই এইটো মানে তই কথা পাতিব খুজিছো যেনেকে তুমি আমাৰ লগত তুমি আৰু আমি এবাৰ কথা পাতিছিলো তোমাৰ অনলাইন পেমেণ্ট ভাল কথা বেলাগৰ ওপৰত। যেনেকা অনলাইন পেমেণ্ট আমাৰ মানুহৰ জীৱনটো সহজ কৰি দিয়ে। জীৱ জ মানে তোমাৰ কি কি বস্তু মানে আমি কি কৰিব পাৰো মানুহ বিলাক দূৰ দূৰ পথাব পাৰো। পইচা ল'বা কৰে আছে মানে সহজ হৈ যায় লৈ পেলাই ঘূৰিবৰ কাৰণে সহজ হয় চুৰিবলাক কম হয় এনেকা এনেকা তো ভাল বস্তুবিলাক ভাল কথাবিলাক আমি কথা পাতিলে এবাৰ ত আচল তাৰমানে জোনে বিয়া কথাবিলাকত থাকে তোমাৰ অনলাইন পেমেট যেনে তোমাৰ আহ বিয়া কথাত যেনেকে আজিকালি ফ্ৰড হৈ আছে বহুত কুমি কুমি চাই আছে যেনেকা। অনলাইন ফ্ৰড হৈ আছে স্কেম হৈ আছে তোমাৰ অনলাইন পে'মেন্ট বিলাকত। মই ভাবিছো এইটো বিষয়ত কথা পাতিম নেকি আজি
হয় দিয়া পাতো দিয়া পাতিব পাৰি।
অ তুমি অ তুমি কি ভাবা মানে জেনেকা আজিকালি মানে বহুত কোন অনলাইন ফ্ৰড হৈ আছে তুমি যেনেকা চোৱা আহ আজিকালি মানুহ বিলাক আহ ব তুমি চোৱা তুমি ওচৰত চা বহুত কোন অনলাইন ফ্ৰড বিলাক আছে তুমি কি ভাবা এইটো কিয় কিয় কৰা আছ আৰু মানে এইটো কোৱা অ মানে কি হয় মানে কিয় কৰা হয় আছে মানে অনলাইন ফ্ৰড বিলাক?
হয় তুমি ঠিকে কৈছা কাৰণ এইটো অনলাইন ফ্ৰৰ্ড বিলাক আমি কৰিব নালাগে কাৰণ মানুহক ঠগুৱাই আমি খাব খাই কেইদিন খাম আমি সেনেকুৱা এৰা মানুহক ঠগুৱাই খাই কিনে আমি সুখী নাপাওঁ কাৰণ মানুহক ধৰি লওক তুমি দুখীয়া মানুহৰ পৰা তুমি ঠগুৱাই নিলা তেওঁক কৈ কিনে তোমাৰ ধৰি লোৱা তোমাৰ কিবা এটা পাছপৰ্ট মানে অটি পি গ'ল সেইটো অ টি পিৰ পৰা তুমি তেওঁ বেংকৰ পৰা এক পইচা উলিয়াই ললা উলিয়াই লৈ কিলে তুমি কি পালা তুমি একো নাপাওঁ তেওঁক ভগৱানৰ ওপৰৰ পৰাই চাই আছে তোমাক তুমি বেয়া কাম কৰা তুমি বেয়া কাম কৰাতকে তুমি ভাল কাম কৰোৱা। ভাল কাম কৰিলে তোমাক ভগৱানেও ভাল পাব মানুহ বিলাকেও ভাল পাব ধৰি লোৱা তুমি বেয়া কাম কৰিলে আমি আমি সুখীত থাকিব নোৱাৰো কাৰণ ধৰি লোৱা তোমাৰ অনলাইন আমি যি ধৰি লোৱা তুমি একা উঞ্চৰ পৰা পইচা আগৰ একাউঞ্চৰ পৰা তেওঁলোকক আৰক্ষী থানাত কেছ দিয়ে, কেছ দিলেও তেওঁলোকেও একো গুৰুত্ব একচন নলয়ে। একচন লব যেতিয়া তেওঁলোকক দুই এটকা দিয়া হয় তেতিয়াহে একচন ল'ব তেওঁলোকে। সেনেকুৱা তুমি তাৰে ওপৰত কি ভাবা?
এতিয়া মানে তুমি চোৱা যেনেকা আজিকালি অনলাইন পেমেন্ট কি হয় তোমাৰ মানুহবোৰ আজিকালি তোমাৰ যেনেকা ডিজিটেল স্কেম তোমাৰ যেনকা লিংক চেণ্ড কৰিব লিংক চেণ্ড কৰি লৈ তোমাক ফোন কৰিব। এনেকা এনেকা লিংক আহিছে দাবাই দিলে গল পইচা কাৰণ তোমাৰ অ টি পি স্কেম যেনেকা। তোমাক ফোনটোৰ পৰা অ টি পি খুজিব বেংকৰ মানুহ হৈ পেলাই। নহলে তোমাৰ আজিকালি কিবা ডিজিটেল এৰেষ্ট কৰি পেলাই আছিল মাজত এটা তোমাৰ। তোমাৰ ডিজিটেল এৰেষ্ট তাৰপিছত ডিজিটেল স্কেম কি কি বোৰে একসোপা আহিছে তোমাৰ। আৰু আজিকালি কিবা আ মানে তোমাক ফোন কৰিব ফোন কৰিলে কোনদিন নাপাতিব। লেকিন তোমাৰ ফোন মানে ফোন কৰাৰ লগে লগে তোমাৰ অ টি পি আহিব এটা। হেঁতে গমো পাই যাব ফোন কৰা দে লাষ্টত তোমাৰ বেংক খালী এনেকা আৰু। এনেকা বহুত টা স্কেম আহিছিলে এনেকা মা তোমাৰ আজিকালি। লেকিন মানে স্কেম বোৰ আহাত মানে কি হৈ হৈছে মানে তোমাৰ স্কেম স্কেম আহিল তোমাৰ যেনেকা অ টি পি স্কেম হল না কিবাহৰ। মানুহ বিলাক নাজানে মানে স্কেম হলে কি কৰিব লাগে মানে আজিকালি মানুহবিলাক নাজানে মানে। কোনেও কোৱা নাই না সিহঁতক মানে আজিকালি মানুহ বিলাক নকয় গ গম কেনেকা পাব মানুহবিলাক কোনেও কোৱা নাইবা। ত' এনেকা কৰিব লাগে মানে আমি মানে মানুহ বিলাকত জাগৰ কৰিব লাগে মানে যেনেকা স্কেম হলে কি কৰিব লাগে কি বস্তু তোমাৰ কি স্কেম হলে কি কৰিব লাগে। মানুহ বিলাক নাজানে আজিকালি স্কেম হৈ আছে আমা স্কেম হৈ আছে জানে, লেকিন স্কেম হলে কি কৰিব লাগিব, যেনেকা তুমি চাইবাৰ ক্ৰাইমত ক- ক কমপ্লেইন কৰিব লাগিব। তুমি মানে বেংকত কব লাগিব। ত' মোৰ মই কৰা নাছিলো, ইটোত এ পইচা সেইটো তুমি বেংকত লগত- লগত গ'লে একাউন্ট তোমাৰ পইচা মানে ঘূৰাই দিব পাৰে ন' লগৰ লগৰ কৰিলে তুমি। একনে মানে মানুহ লগত জ- জাকৰ কৰিব লাগিব কি মানে আ। যা- যা ক'ব লাগিব মানে এনেকা স্কেম হলে কি কৰিব লাগিব, কি কৰিব নালাগিব তাৰপিছত বুজাব লাগিব। স্কেমবোৰ। ওৰ স্কেমবোৰ ত আজিকালি মানে আমিতো পঢ়া লিখা ল'ৰা ছোৱালী বুলি কয় যে, আমাৰ অলপ আছে দে মনত কি। স্কেম হৈ আছে, মই অলপমান এনেকা এনেকা ভালকে থাকিম এনেকা এনেকা। লেকিন স্কেম বিলাক কি হৈছে বেচি দৰমহা আ ডাঙৰ বিলাকৰ হৈ আছে। যেনেকা তোমাৰ চল্লিশ বা ষাঠি উমৰৰ। আংকালে আন্টি বিলাক থাকে তোমাৰ। সিহঁতে টো বেছি নাজানে খালি মান ফোন চলাব, অনলাইন পেমেন্টবিলাক কৰে। সিহঁতক কোনবাই ফোন কৰি দিব, যেনেকা তোমাৰ লৰাৰ এক্সিডেন হল। ল'ৰা এক্সিডেণ্ট হল তোমাৰ পইচা লাগিব, জল্দি পঠা এনেকা কৰি পঠাই দিব। ত হৈ গ'ল সিহঁতৰ স্কেম এনেকা আৰু। লাষ্টত এ এনেকা কৰি কৰি স্কেমবোৰ যায় আৰু। ত মানে মই ভাবো যেনেকে তোমাৰ। যেনেকা মানুহ বিলাক থাকে না, যে অন আননোন নম্বৰ পৰা ফোন আহে তোমাৰ ল'ৰাৰ একচিডেন্ট। মানে আননোন নম্বৰ ফোন কৰিলে উঠাব নালাগে আৰু উঠালেও মানে কলে যেনেকে ল'ৰাৰ এক্সিডেণ্ট হয়। ঘৰৰ মানুহৰ এক্সিডেণ্ট হ'ল ইটো বিলাক তুমি আগত ফোন কাটি পেলাই নিজৰ যোনটো এহতৰ নম্বৰ হয় তাতে ফোন কৰি ছোৱা। তেতিয়া উঠাই না নুঠায়, উঠায় তাৰপিছত সুধা কি চাগে এক্সিডেণ্ট হৈছিল না কিবা হৈছিল, ইহতক সোধা। অ হৈছিল লাগিছিল, তেতিয়া দিয়া। আৰু ইহঁতে বোলে নাই হোৱা নাই, কোনে কৈছিল? এনেকুৱা বোলে তেতিয়া তুমি ভাবি লোৱা স্কেম হয় এইটো। কিয় মানে তুমি অ' বহুত সপ্তাহতে কি চাইছো। কি মানে তোমাৰ অ' কোনোবা ফোন কৰিছে ল নিজৰ দেউতাক। অ দেউতা মোৰ একচিডেন্ট হৈছে, মোক অলপ পইচা লাগিছিল, পঠাই দিয়াছোন হস্পিতেলত আছো। ই ফঠাই দিলে। দেউতাতো খুজিলেতো দিবইয়ে। দিয়া পিছত গম পালে ল'ৰাক ফোন এ মইতো ফোন কৰা নাছিলো। কোনে কলে এনেকা। টো এইটো মানে। আন নোন নম্বৰ পৰা কোনোবা ফোন কৰিলে ঘৰ মানুহ বনি পেলাই উঠাব নালাগে আৰু। আজিকালিতো ডিজিটেল আডেছটো কৰি পেলাই এটা আহিছিল মানে। তোমাৰ মা অনলাইনতো কিবা কাম কৰি থ ধৰি লব তোমাৰ ডিজিটেল তোমাক ডিজিটেল এৰেচ কৰিল ক'ব ইমান ইমান পইচা দি, তেতিয়া তোমাক ওলাই দিম নহ'লে তুমি অনলাইনে আমাৰ ভিদিঅ' কলেজত বহি থাকিবা লাগিব তুমি এনেকা।
হয় তুমি ঠিকে কৈছা, কাৰণ ধৰি লোৱা, আমাৰ যেতিয়া আমাৰ আইতা হওক বা- আটা হও'ক তেওঁলোকৰ লগত বহুত স্কেম হৈ আছে, ধৰি লোৱা তেওঁলোকে যেতিয়া একাঞ্চৰ পৰা তেওঁলোকৰ পইচা খিনি বেলেগে উলিয়াই নিব, তেতিয়া তেওঁলোকৰ বহুত এটা দুখ লাগে তেত তেতিয়া তেওঁলোকে ধৰি লোৱা কিমান কষ্ট কৰি পইচা খিনি ঘটাই, ধৰি লোৱা কাবাৰ কিবা বেমাৰৰ কাৰণে কবাই গাড়ী ধৰি লওক। ল'ৰাটোৰ কাৰণে গাড়ীৰ কাৰণে বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে তেওঁলোকে জমা কৰে পইচা। সেই পইচাটো বেলেগে স্কেম কৰি, যেতিয়া উলিয়াই নিব তেতিয়া তেওঁলোকৰ মনত এটা দুখ দুখ লাগে, সেই দুখটো আমি সেই দুখটোৰ কাৰণে আমি কিমান কি তেওঁৰ তেওঁৰ সুখীৰ কাৰণে সেইখিনি তেওঁ পইচা খিনি উলিয়াই নিয়ে, তেওঁলোকৰ কিমান দুখ লাগে, মনত তেতিয়া আমাৰ সঁচাকৈ আমি। জানো যাতে, আমি আমাৰ পৰা নিব নোৱাৰে, যেনে, ধৰি লও আমি পঢ়া শুনা ল'ৰা বিলাক। আমি পঢ়া শুনা ল'ৰা বিলাকৰ পৰা পইচা তেওঁলোকে উলিয়াই নিব নোৱাৰে, আমি কোনো এটা অ', তি পি আহিলে আমি বেলেগক কিয় দিম, নিজৰ ঘৰৰ মানুহৰ বাহিৰে বেলেগক অ', টিপি দিব লগা আমি একো নাই। কাৰণ, তুমি সেইটো বুজি পাইচা নে?
উম, সেইটোৱে মানে, স্কেম কৰিবলে মানে আমাৰ ফালে অলপ পঢ়া লিখা মানে আমি বুজাব লাগে আৰু ত', মানে তেনেকে অ', অ', নিজে বহি পেলাই বুজাব লাগে, নহলে অলপমান যে অ', প্ৰচাৰ কৰিব লাগে, মানে এনেকা স্কেম হলে কি কৰিব লাগে, এনে মানুহ মানুহবিলাকক বুজাব লাগে আৰু মানে প্ৰচাৰ কৰিব লাগে, অলপমান, কি স্কেম ফোন হৈ আছে, আজিকালি বহুত জাগাত তোমাৰ স্কেম হলে কি কৰিব লাগে, কি বস্তু কি আহিলে কি কৰিব নালাগে, এনেকা অলপমান বুজাব লাগে আৰু মানুহবিলাকত, তেতিয়া অলপমান স্কেমবোৰ অলপ কম হব আৰু মানে, তাৰপাছত গভৰমেট বিলাকক কিবা কৰিব লাগে যেনেকা স্কেম হলে মানে, তোমাৰ থাকে যেনেকে চাইবাৰ কা, ক্ৰাইমত কমপ্লেইন কৰে, কিবা কিবি কৰে, বেংক বেংক এ অ', কমপ্লেইন কৰে এইটোবিলাক লগে লগে, কমপ্লেইন কৰাৰ লগে লগে কি কৰিব লাগে মানে, যিকাৰণে ডেৰি হোৱাৰ পিছত মানে, তোমাৰ মানুহ বিলাক কিমান এ তকলিফ পইচা তোমাৰ কষ্ট কৰি পেলাই পইচা জমা কৰে কোনে তোমাৰ অ', চা-চা-চাদী কাৰনে কৰিব, কোনোবা এক্সাম কাৰনে কোনোবা কিবা ঘৰ কিনিবা কাৰণে কৰিব, কোনোবা গাড়ী কিনিবা কাৰণে কৰিব। মানে ইমান কষ্ট কৰি পেলাই পইচা জমা কৰিব, লাস্তত তোমাৰ স্কেম হ'ল এ, ধৰা, তো-তুমি চোৱা, ভাবা তুমি ইমান কষ্ট কৰি পৰা বছৰ তুমি এ, মুশ্কিল কেনে দুই লাখ জমা কৰে কিয় অপাৰচন কাৰে তাৰ পিছত এনেকা স্কেম হ, ল, তোমাৰ গ'ল পইচা, তুমি কেনেকা লাগিব? এতিয়া তোমাৰতো এটা গ'ল পৰা কষ্ট, তোমাৰ যিমান কষ্ট কৰা আছিল। একনে ম গভমেণ্ট কিবা কৰিব লাগিব যেনে, স্কেমবোৰ থাকে এইটো স্কেমবোৰ কাঢ়া হব লাগে আৰু কষ্ট অ', এন মানে ধৰিলে মানে অলপ চ শাস্তি দিব লাগে আৰু এহেটক আৰু
হয়, হয়, তুমি ঠিকে কৈছা, কাৰণ তেওঁলোকক ধৰিলে আমি শাস্তি দিব লাগে। কাৰণ তেওঁলোকে আমাৰ পৰা ঠগিয়াই নাই পইচাবিলাক, ধৰি লোৱা তেওঁলোকক গভমেণ্টে হওক বা অ', বুলে পুলিচে হওক বা তেওঁলোকক শাস্তি দিব লাগে কাৰণ তেওঁলোকে কষ্ট কৰি গটাই পইচা বিলাক, সেই পইচা বিলাক যেতিয়া উলিয়াই আনিব, আমাৰ এটা মনত দুখ লাগে। সেই দুখ লগা কাৰণটো হৈছে, তেওঁলোকক শাস্তি দিব লাগে আৰু তেওঁলোকক ধৰি লোৱা আৰক্ষী নিগিনে ধৰি তেওঁলোকক এনেকুৱাকে শাস্তি দিব লাগে আৰু যেতিয়া তেওঁ তেওঁলোকে সেইটো কাম আৰু দু দু অ' এবাৰৰ পিছত আৰু এবাৰ নকৰে তেওঁলোকে। কাৰণ তেওঁলোকে যদি এবাৰতে তাৰ যদি শাস্তি দিয়া নহয় তেওঁলোকে বাৰে বাৰে টো কামেই কৰি থাকিব পাৰে। কাৰণ, আমি তেওঁলোকক এনেকুৱাকে শাস্তি দিব লাগে, যেতিয়া তেওঁলোকে আৰ পিছৰ পিছৰ পাছত আৰু যে এতিয়া সেইটো কাম নকৰে, তেওঁলোকে, তুমি কি কব বিচাৰা তাৰে ওপৰত?
সৈটোৱে মানে, হা এ, এহঁতক ধৰিলে মানে ধৰিবা কানুনলক ভাল কৰিব লাগে শাস্তি দিব লাগে। অ' ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল, কিতাপৰ কথা পাতি বুলি বিষয় তোমাৰ লগত।
হয় দিয়া, ধন্যবাদ।
ভাল লাগিল কথা পাতি দিয়া, ধন্যবাদ।
দিয়া।